হেল্ল' ক
অ শুনিছো
আহ কি কৰি আছ আহ খালো
চাই লাগ মানে এতিয়া খোজ কাঢ়িব আহিছো অকণমান ওপৰতে
অ মই খাই পেলাই ঘৰ ভিতৰতে শুনছো ক আছোঁ
অ ভালে কৰিছ দে ভাত খাই খোজ চোজ কাঢ়িবি অকমান নহলে গা চা বিলাক বেয়া হয় পিছত তাৰ পৰা তাৰ পৰা হেৰি কি গৰমটো কেনেকুৱা আজি
আজি গৰমতটো অলপমান কম হেৰি বৰষুণ পৰি আছে যে
অ ইয়াতো সেয়া বৰষুণটো পৰি আছে কাৰণে হেৰি আৰু অ
অ ঠাণ্ডা পৰি আছে
ঠাণ্ডা পৰি আছে অলপ
উম তই নযা পাঞ্জাৱত আছিলে কি কি চালি ক না থাকোনতে কি কি চালি গ হেল্ল' হেল্ল' হেল্ল'
ক পত নাই
আহা আহ আহ আহ
অ পাঞ্জাৱততো আমি বহুত জেগা চালো তাত মানে মামন ঠিক কেন বুলি কোৱা জেগা খিনি আছে পাঠান কোট আছে তপা আকৌ উম গল্ডেন টেম্পল আছে আৰু জালিয়ালা বাগ আছে এনেকে বহুত খিনি জেগা আছে চাবলগীয়া
উম গৈছিলে ন চাবলৈ
অ সে তাতে আছিলো নহয় আমি তাতে চাৰি পাঁচ বছৰ কি তেতিয়াই মানে গোটেইখিনি চাই কৰি আহিছো আহ
আহ তাতে সে হেৰি মন্দিৰটো সৰ্ণা মন্দিৰটো যে
অ অ
স্বৰ্ণা মন্দিৰ চালি গে
চালো চালো স্বৰ্ণ মন্দিৰ
অ আমিও গৈছিলো নহয় বৰ ধুনীয়া ন
অ স্বৰ্ণ মন্দিৰটোও ধুনীয়া একদম আকৌ আৰু হেৰি বাঘা বৌদাৰ যে সেইখিনি বৰ ধুনীয়া
উম উম বাগা বৰ্দাৰটোত সেয়া হেৰি মানুহ আগতে যে সেয়া গুলি চুলি মাহে সৈইসোপাও বনাই থৈছে এইটো হেৰিখনত যে পাৰ্ক খনত যে কি পাক হে আছিলে অ কিবা এখন পাৰ্ক আছিলে ন অ দেহি অলপ পাক
আহ অ অ আছে নহয় ফটো বিলাক আমাৰ আ ছে এতিয়াও
উম পতকাটোলান কৰে যে সেইখিনি চালি মোৰ ফটো নাই ইমান মু নাই অ সেইখিনি বৰ ধুনীয়া লাগে ন? সেই সোপা একে সিফালে পাকিস্তানৰ মানুহ সোপা বহে আকৌ এইফালে ইণ্ডিয়া
অ অ আমাৰ মানুহ বিলাক ইপিনে সিহঁতৰ খিনি এফালে আমাৰ বিলাক
একে বৰ ধুনীয়াকে একে গাই হেৰি চৰি গাই যে ভাল লাগে ন।
অ' গান গাই-গাই জঁপিয়াই জপিয়াই পুৰা একদম।
আমি যাওঁতেও পাইছো তেনেকে, উম। তহে, তাতে আচা এ আমি আকৌ দুদিন তিনদিন থাকাকে গৈছো যে। ট্ৰেইনতে গলো ট্ৰেইনত যাই পেলাই তাৰ পিছত সেয়া চালো গ
অ কিহত ৰাজধানীত নে?
ৰাজধানী নহয়, সেইখন অমৰা নাচ নে কিবা এখন আছিলে। অ' বেলেগ ৰাজধানীত যোৱা নাই। এ, তাৰপিছতে, এ। যাওঁতে তিনিদিন লাগিল, তিনি-চাৰি দিন মান লাগিছে, আমাৰ লেট হ'ল ট্ৰেইনখন।
দুদিন লাগিব উম, ট্ৰেইনত তিনদিন লাগে।
উম।
অহ।
গপ । পেলাই তিন দিনত পালোঁ। গৈ তাৰ পিছত, তাতহে ৰুম চুম ললো। লৈ পেলাই । তাৰপিছত গাড়ী এখনতে ঘূৰি পেলাই, সেইবিলাক চালো আৰু একেদিনাই দেখো । খোৱা যে, অ' ।
অ, একেদিনাই পুৰা দেখাই দিয়ে, লোকেল ড্ৰাইভাৰ বিলাকে। অহ । তেনেকে কৰিলে ভাল, সিহঁতে চব বুজি পায় যে, জেগাবিলাক চিনি পায়। লোকেল মানুহ বিলাকে।
উম। তাৰপিছত সেয়া তাতে, যে । অ, হেৰিও দিয়ে নহয়।
আছে বুলি জানো আৰু তাৰপৰা অ, সিহঁতে তাৰ আহিও চু কোনে কি কি আ সেইবিলাকো বুজি পায়।
অ, সিহঁতে চব বুজি পাইহে দেখুৱাই লৈ ফুৰিছে ।
তাক ।
আকৌ তাতে যে হেৰি, এই চব ৰুটি চবজিও দিয়ে নহয় ।
অ, তাত দিয়ে খোৱা বোৱাটো ফ্ৰি দিয়ে । অ, দিয়ে নহয় ।
তাতে বহি পেলাই, সেয়া খালো খায়ে ভাল লাগে । সেয়ানে ।
খাই ধুনীয়া লাগে । উম, তাত খাই চালো বহুত । ঠাইত দিয়া আ মানে কেইে ঠাইতো দিয়া। আমি এঠাই ঠাই গ'লো যে সেই ঠাইত খালো অহ।
অ তাৰপিছত আকৌতে প্ৰসাদ।
অ প্ৰসাদতটো হেৰি চুজি দি বনাই যে ধুনীয়া লাগে খাই ঘিউ বহুত দিয়ে ঘিউ যে ঘিউ। বহুত দিয়ে হেতি।
উম।
সেইকাৰণে বহুত টেষ্টি লাগে।
টেষ্টি লাগে মই কিন্তু ঘৰত বনাই চাইছিলো ঘৰত তেনেকুৱা। কিবা নহয় জে।
সিহঁতৰ নিচিনা নহয় সিহঁতে মানে ঘিউতটো মানে পুৰা ধুনীয়া ঘৰত বনোৱা ঘিউ দিয়ে যে। ঘৰত বনোৱা ভেজাল চেজাল। তাত সেইটো ঘিউ দি বনাই একদম বহুত ধুনীয়া বন।
গোন্ধাটোৱে ভাল লাগে নহয় নে?
ঘিউটো।
উম আকৌ চব্জি ভাজি খিনি যে কি ধুনীয়া লাগে হয় চবজি ভাজিটো।
বধক ৰাজস্থানত। অ গুজৰাট যতে নহ। ভাজিবিলাক যে। বহুত ধুনীয়া। ধুনীয়াতে একে সোৱাদটো মানে বেলেগ বেলেগ। চবৰে মানে বহুত ধুনীয়া হয়।
অ বৰ ধুনীয়াকে বনাই।
অ ধুনীয়া ধুনীয়া। হেৰিও সোৱাদত বনাই কি কি মছলা দিয়ে জানো। বৰ ধুনীয়া লাগে।
উম পাঞ্জৱী বিলাকে জানে আৰু কি দিয়ে সেইব। বিলাক মচবুত।
উম জানে সিহঁতি খাই ভাল লাগে।
উম আমি হোটেলত থাকোতে হোটেলতো খাইছো নহয়। হোটেলতো খাই চো সেইবিলাক খাবলৈ ভালে লাগিছে।
অ ভাল লাগে আকৌ আমি বনালে তেনেকুৱা। সিহঁতৰ নিচিনা নহয়গৈ একেটাই সোৱাদ আহি থাকে।
এবাৰ চাই হেপাহহে নপলালে আকৌ যাও যাও লাগি আছে। তাকে বোলো সময় পালেই
আকৌ এবাৰ যাব লাগিব উম তেনেকে ফুৰিব লাগে হয় ফুৰিলেহে মানুহ মন চন বিলাকো ভালে থাকে। ঘৰতে সোমাই থাকিলে।
অ চিন্তা কিছুমানহে আহি থাকে। এ উম তাৰমানে কাশ্মীৰ গৈছিলি নে অ কেদাৰনাথ মন্দিৰ যোৱা নাই ন
নাই নাই যাম যাম যাম কৈ আছে এবাৰ আমাক লবলৈ লৈ যাম বুলি চিনু পাপাক গৈছে তাতো আছে এই হে বৈষ্ণৱ দেৱী মন্দিৰ।
অ অ গলি ন
অ সেইয়াই মই নাই যোৱা নাই যাম বুলি ভাবি থাকোতে গ'ল তাপাতো পাঞ্জাৱৰ পৰা বহুত ওচৰত আছিলে
উম বহুত
হল আও লৰা ছোৱালী স্কুল স্কুল থাকে যে যাবলৈ সময় নহলে তাৰাপা আকৌ গৰম বন্ধ স্কুল বন্ধ হলে ঘৰত আহো যে হয়।
উম তাৰ সেই উম ওচৰতে আছে কিন্তু চাই আহিব লাগিছিলে
চাই আহিব লাগিছিল তাকে এতিয়া চবেই কয় ওচৰতে ইমান ওচৰত দ্বিতীয়বাৰ এতিয়া ইমান দূৰৰ পৰা যাবলৈ নো ক'ত পাৰিম চাগৈ তথাপিতো চাও ভগৱানে মিলালৈ কিজনি যাব পাৰোৱে
অ ভগৱানে মাতিবও লাগে থাকিব যাবলৈ উম মাতিলেহে যাবা পায় মি এতিয়া অগ্নিনাথ মন্দিৰত যাওঁ যাওঁ কৰি আছে চ যাবই পৱা নাই অ অগ্নিনাভ মন্দিৰত
অ
এই নাজিৰা ঘাটত উ দাজ টা যাম যাম কৰি কেইবাৰ দুবাৰ তিনিবাৰ ওলালো এবাৰ গাড়ীও ঠিক কৰিলো গাড়ীত ঠিক হোৱা পিছত আমি যাম আও দুদিনৰ পিছত মানুহে এজনে ঢুকাই থাকিল আমাৰ পৰি
পৰিয়ালৰ অ সেইটোয়ে টোন যাম বুলি ভাবিলে মনত ভাবিলে নহ'ব ভুমি মাত
উম ভগৱানে মাত
মাতিবও লাগিব কিছুমান মানুহ ইমান ভাল পায় ন ভগৱানে মাতিয়ে থাকে গৈয়ে থাকে একেৰাহে মোৰ লগৰ মানুহ এজনীয়ে তমম হাই তাই ইউ পি হয় ইউ পি মানুহ পাঁচবাৰ মান, কিমান বাৰ গৈছে হয় বৈষ্ণৱ দেৱী মন্দিৰ কেবাবাও গৈছে মানে ভক্তি বহুত মানে আহ চাই আহিব লাগিছিলে তাকে এতিয়া ভাবো
ট্ৰেইনৰ টিকেট কৰি থলোঁ যে আহিব লগীয়া হ'ল সেইকাণে তালৈ যোৱা নহ'লে আকৌ বোলে এবাৰমান গ'লে অ সেয়াই মন্দিৰ চাবগে লাগিব
কিবা এটা আকৌ সুবিধা মিলিলে এতিয়া গলে হল আও চাই লওঁ গে
দা হৈছে যাবলে
অ এতিয়ানো এতিয়া যাব ভালে বোলে তাত ধুনীয়া ৰাস্তা বনাই কৈ দিলে যে এতিয়া খোজকাঢ়িব নালাগে বোলে এতিয়া আগতে মানুহ বহুত দূৰ খোজকাঢ়ি যাব লাগে বোলে ওপৰলৈ উঠিব লাগে এতিয়া মানে ৰাস্তা বনাই দিছে বোলে বহুত ধুনীয়া মানে এতিয়া মানে গাড়ী চাৰি যায় বুলে
উম
সুবিধা খিনি ধুনীয়া কৰি দিছে
তেনেকুৱা হলে ভাল ন যাবলৈ
তেনেকুৱ হলে ভাল।
এনে ওপৰলৈ খোজ কঢ়া নো এতিয়া আমি ইমান নোৱাৰো যে ।
আৰু হয়, যাব নোৱাৰা মানুহৰ কাৰণেও কিবা ব্যৱস্থা আছে নহয় আগতে । এই কিবা সেই তাত । অ ত বহি নে, কিহত বহি যাব লাগে ।
উম ।
অ, তেনেকেও যাব পাৰি ।
অ, তেনেকে তেওঁ এবাৰ মান চাই আহিম বুলি ভাবি আছো । ভগৱানে নিয়ে নে নিনিয়ে । এয়া ।
অ যাম, যাম বুলি ভাবি থাকিলে হ'ল দে ভ । বানে নিবই ।
উম, দে হ'ব দে ন, হ'ব দে আকৌ কথা পাতিম ৰ পিছত অকমান দেই, মই আলহী এজন আহিছে, উম।
অ, অ ।
ভ ভ